হেল্ল'
কোৱা
কি কৰিছা?
এ এনেই শুই আছো । তুমি?
মইয়ো এনেই আছো।
অঁ
অ ভাত খালা।
নাই ভাত খোৱা নাই।এই চাহ খাই উঠিছো হে অ অলপ আগতে
উঠিছাহে নেকি অলপ আগত
নটা চাৰে নটা মানত উঠিছো সেই বিচনাৰ পৰা
বা ঘৰত থাকিও ইমান টাইমলৈকে শুবলৈ যে পাইছা আকৌ
ঘ ঘৰলাটো কাৰণে পাইছো তাত থাকিলেতো আৰু ভাতে শেষ হৈ যায় ৰাতিপুৱা দেৰিকে সুধিলে
এ--ছে
উ
অ আমাৰো মানে আমাৰ নহয় বেলেগ হোষ্টেলত আমাৰ হোষ্টেলতো এনি টাইম থাকে কিন্তু বেলেগ বেলেগ হোষ্টেলত
উম তোমালোকৰ ভাল আমাৰ মানে কি জানা আ চিঙৰবোৰে ৰুমত আটনি আনি থৈ দিয়ে
উম কিয় দুবাৰ দিনুৱাকে
অ অ খাবৰ কাৰণে টাইমত গ'লেহে মানে জু যিনিওৰ খিনি ভাগটো পায়।
যোনিওৰ খিনিৰ অভ্যাস হৈ গল ন মানে থাকি থাকি। অৰা চিনিয়ৰ খিনি অভ্যয়াস হৈ গ'ল ৰাতিপুৱাই শুই উঠি উঠিে ব্ৰেকফাষ্ট খোৱা তোমালোকৰ ব্ৰেকফাষ্টত কি কি দিয়ে ন।
আমাক ভাতেই দি দিয়ে ডাইৰেক্ট ভাত খাই ক্লাছ কৰিবলৈ গ'লেই হ'ল আৰু
ৰাতিপুৱাই
অ ৰাতিপুৱাই।
এনেকে হেৰি চেৰি নিদিয়ে ।
আহহ নিদিয়ে নিদিয়ে।
তোমালোক তিনি টাইম ভাত দিয়ে ন অ আ ত মালোক তিনি টাইম নেকি।
অঁ অঁ তিনি টাইম ভাত, ষ্টেট ইউনিভাৰ্চিটি যে মানে অসমৰ পৰম্পৰাটো ৰক্ষা কৰি আছে ভাত দি দি
উ তে পেট বাঢ়িছে তোমাল হা অ আমাৰ চে সেইটো কাৰণ হ
ভাত খ খাই মইাত এতিয়া মোৰ ঘৰলৈ আহিব কও
দিব আহ ব্ৰেড চপ দিব।
উম
এৰি বাৰ্গাৰ দিব পানী পিঠা,
উম উম মানে গুজ টকে ৰিপ্ৰেজেন্ট কৰে
অঁ তাৰপিছত আকৌ পৰঠা, গাখীৰ চাহ, দিব পোলাওঁ অঁ পোলাও, পাচতা হেৰি কি বুলি কয় এইটোক?
ভাত
অঁ পহা আৰু অঁ অঁ ফ্ৰাইড ৰাইচ দিব ফ্ৰাইড ৰাইচটো মানে কেনেকুৱা জানা এই ত ভাতটো ভাজি দি দিয়ে আৰু
উম উম
তেনেকুৱা টাইপৰ আৰু
মই ঘৰলে আহিব পাৰো অকমান শকত হৈছোৱেই তপাহঁতেন যেনেকুৱা হৈ আহিছিলো
চবেই শকত হয় ন
উম খাই খাই ইয়াত
অঁ উম, মই শকত হৈছো অলপ বাৰু বেমাৰ
আজি আমাৰ আইতা তা যয়োগা কৰিব গৈ
আমাৰ মা ওঁ
গৈছে নেকি? প্ৰিয়ংকা মাকো গৈছে।
হাঁ হাঁ
উম-
এ তাৰপিছত মই ম আঁহ, তাৰপিছত আমাৰ মামাহঁতৰ ঘৰলে মই আহি আছিলো হাঁ মাহহঁত ঘৰলৈ আহি থাকোত নে কি হ'ল এই মাজতে মানে চাব চেণ্টাৰ এটা আছে চাব চেণ্টাৰো মানুহকেইজনীও ফটো মাৰি দিব লাগে নহয়ব মোক ৰখাইছে ন ঐ ৰ'বা ৰ'বা বোলে, অঁ কি হল তাৰ পিছত ৰবা ৰ ফটো কপি মাৰি যোৱাচোন বোলে, শুনিছা হেল্ল' হেল্ল' হেল্ল'